কি কৰি আছা?
মই এনেই আছো ৰ'বা, তুমি?
এনে আছিলো, খবৰ ভালনে?
অ, অ মোক ভালে ৰ'বা, তোমাৰ?
ভালে। অ আজি মই মানে বিহুৰ অ বিহুৰ কথা আলোচনা কৰিবৰ কাৰণে আলোচনা কৰিব খুজিছো তোমাৰ লগত।
ভাল বিষয়ে বাছি লৈ আচ্ছা মই যে ফোন
হয়, মই মানে অহা কালি মই গাঁওৰ বিহু উদযাপন অহা কা অ কা কালি মই গাঁৱৰ বিহু উদযাপন কালি মই গাঁৱৰ বিহুৰ উদযাপনৰ অনু হয় এইটো গৈছিলো, ইমান আনন্দ আৰু উৎসাহ দেখি মনটো একেবাৰে ভাল লাগিছিল জানানে।
অ। অ হয় আৰু তুমি তাতে কি কি দেখিলা পিছে গৈ পেলাই?
মই তাৰ বহুতো ধুনীয়া দৃশ্য দেখিলো, যেনে ডেকা গাভৰু বিহু নাচ, ঢোল, পেঁপা, গগনা, টকা ফুৰেৰে চাৰিও ফালে মুখাৰিত হৈ তুলিছিলে জানানে। তাৰে পৰম্পৰা বিলাক ইমান ভাল আছিলে ডেকা-গাভৰু নাচ বিলাক ইমান ভাল লাগিছে চাই কিনে জানানে।
হয় নেকি বা তোমাৰ চোন ভালেই হ'ল আৰু, মইও বহুত দিনৰ পৰা ভাবি আছিলো কিন্তু আজি মানে এতিয়া যোৱাই হোৱা নাই, পিছে বিহুৰ সময়ত অসমৰ পৰিবাস সলনি হৈ যায়। ফালে আনন্দৰ বতৰত বিয়পিয়ে পৰে আহ
হয় তুমি ঠিকে কৈছা। আৰু অসমৰ মূলতো তিনিটা বিহু হয়নে?
অ হয় তুমি ঠিকেই কৈছা।
যেনে তোমাৰ ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। সেই তিনিটা বিহু নিজা তাৎপৰ্য্য আছে।
হয় তুমি একেবাৰে ঠিক ঠিকে কৈছা। মই তোমাক আহ ৰঙালী বিহুৰ বিষয়ে অ অকনমান কম বুলি ভাবিছিলো কিন্তু এটা কাম কৰো দে তুমি ৰঙালী বিহুতৰ বিষয়ে অকনমান কোৱা। তাৰে পিছত মইয়ে তোমাক ক'ম।
হয় হয় ঠিকে আছে দিয়া। বহাগ বিহু বা বহাগ বিহু বা ৰঙালী বিহু হৈছে বসন্ত কালৰ আগমনিত বহাগৰ মাহৰ প্ৰথম দিনা উদযাপন কৰা হয়। নৱবৰ্ষ উৎসৱ। আৰু এই উৎসৱৰ আনন্দ উ উৎসাহ আৰু প্ৰেম বতৰ লৈ আহে। ইয়াত ডেকা গাভৰু বিহু নাচি আৰু হুঁচৰি গাই ঘৰে, ঘৰে মাংগলিক গীত পৰিবেশন কৰি আশীৰ্বাদ ডাঙৰ পৰা সৰু বিলাকে ডাঙৰ আশীৰ্বাদ লয়, আৰু ডাঙৰ বিলাকে সৰুৰ মৰম জানে।
বা তুমিচোন ৰঙালী বিহুৰ বিষয়ে বহুখিনি কথাই জানা।
হয়।
পিছে মই তোমাক আ মই তোমাক কঙালী বিহুৰ কথাই তেতিয়াহ'লে অকনমান কঁও, তুমি যিহেতু বহাগ বিহুৰ কথা অকমান ক'লা আৰু।
হয়, হয় কোৱাচোন। মই জানি
অ হয়, কঙালী বিহু কাতি মাহত পালন কৰা হয়। সেই সময়ত পথাৰত আ, ধান নাথাকে যদিও। ঘৰত হয় আ, পথাৰত ধান থাক কে যদিও হ, ঘৰত শস্য নাথাকে। হয়, সেয়েহে ইয়াক কঙালী বিহু বুলি কোৱা হয়। কৃষকসক কৰে ধাননি পথাৰত চাকি জ্বলাই ভাল ফচলৰ কাৰণে কামনা কৰে। ইয়া
আৰু এইটো কৰা নহয় যিহেত